অ' হয় শুনা পাইছে? হয় পাইছোঁ-পাইছোঁ, কি খবৰ? পাইছোঁ-পাইছোঁ।
মোৰতো খবৰ মানে আৰু কি আৰু এইটো কি বুলি কয় মোক মানে হেৰি অকমান চিন্তা হৈ আছে টেনচন হৈ আছে।
কিহৰ কাৰণে, চাহ তাহ খোৱা নাই খাম আৰু
মানে হেৰি এ মই মানে অকমান হেৰি টেনচন আৰে নৰ্মেল টেনচন মানে মই কিব কিবি অকৌ ভাবি আছোঁ মানে। প্লেনিং কৰি আছোঁ মানে মই। কিবা বাহন এখনৰ বাহন এখনৰ ওপৰত প্লেনিং
অ'আচ্ছা-আচ্ছা ভাল খবৰেই চোন তেতিয়া বাইক গাড়ী কিবা এখন আহিব চাগে ঘৰলে ন।
ভাল খবৰ মানে পইচাৰ অভাৱ তোৰ। তাৰ মানে ইমান পইচা কৰিব নোৱা
নহয় আপুনি এতিয়া বাইক ল'ম বুলি ভাবিছে নে গাড়ী ল'ম বুলি ভাবিছে।
মানে তাকে ভাবি আছোঁ, মই মানে আকৌ নতুন বাইক এখন লওঁ নে ছেকেণ্ড হেণ্ড গাড়ী এখনে লওঁ তাকে ভাবি আছোঁ।
উম, যদি আপুনি আপোনাৰ বাজেটটো কিমান বাৰু?
অ' বাজেটটো সেয়ে মানে যদি ছেকেণ্ড হেড গাড়ী লওঁগে তেতিয়া দুই লাখতকে অকমান বঢ়াম আৰু-আৰু যদি এ নতুন বাইক লওঁ তেনেহলে সেই ওৱান এইত্তি মানত ৰখাই দিম আৰু এক লাখ এসত্তৰ। আশী হাজাৰ মানত।
উম হুম। ত' আপুনি যে যদি মানে আপুনি বাইক ল'ম বুলি ভাবিছে আপোনাৰ এক আশী মানে দুই বুলি ধৰকচোন। ত দুই অ' দুই হ'লে ধৰি লওক আপুনি তাৰ ওপৰত যদি আপুনি আৰু পঞ্চাছ হেজাৰমানা টকা এড কৰি দিয়ে ত' তেতিয়াহ'লে তাত আপুনি এখন ছেকেণ্ড হেণ্ড ভাল এখন গাড়ী পাব আৰু হা। মানে কি হয় এতিয়া চাওক ত' এতিয়া অ'। এতিয়া আপুনি যিমানে দামী বাইক এখন নিকিনক কিয় মানে গাড়ী এখন তথাপিতো মানে মানুহক লাগে হয়নে নহয় কওকচোন। এতিয়া আপুনি ধৰি লওক তি তিনি লাখ। টকা বা চাৰি লাখ টকা দি বাইক এখনে কিনক কিন্তু আপুনি বৰষুণ দিলেতো আপুনি বাইকখন লৈ যাবলৈ প্ৰব্লেম হ'ব। কি আপুনি যদি এই ডেৰ লাখ টকা মানত যদি আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন লয় তেতিয়া মানে এইটো নিশ্চিন্ত আৰু আপুনি বৰষুণ বৰষুণ দিলেও ৰ'দ দিলেও কথা নাই আপুনি আঢ়ৈ লাখ টকা মানত এখন ধুনীয়া ধুনীয়াকে পাই যাব বুজিছে।
উম সেইটোৱে মই এইটো কথাই ঘৰত কলোঁ ঘৰত। এতিয়া ভাইটিক ভাইটিয়েও ভাবিছিলে ভাইটিয়ে ল'ব বোলে বাইক। মায়েও কৈছে বোলে এতিয়াতো গাড়ী এখন যদি লওঁ গাড়ীখনতো বহুত পইচা খৰচ হ'ব। ইমান পইচা আমি দিব নোৱাৰো। আকৌ
সেয়ে।
মোৰ লগৰ এটাই কৈছে আপোনাৰ হেৰি বোলে ই তই যে গাড়ীখন লৈ এতিয়া-এতিয়া ক'বালে ঘৰৰ পৰা কিনাৰৰ মানুহ ঘৰলৈ যাবলৈ বা অ' অলপ দূৰলৈ যাবলৈ তই এতিয়া গাড়ীখন লৈ যাবি নেকি মানুহৰ ঘৰলে। মোৰতো ক'বালৈ যাবলগীয়া হয় এতিয়া মই গাড়ীখন লৈ যাম নেকি তেনেকে বুলি কৈ আছে মানে। বহুত কথা শুনিলে মই টেনত আছো মানে এতিয়া চাবলে গ'লে।
নাই তথা মানে এতিয়া। কি হয় মানে মান ঘৰৰ মানুহবোৰকে ভাবে ন এতিয়া গাড়ীখন মানে বাইকতকে গাড়ী খন বহুত দামী বুলি ভাবি লয় কিন্তু চাওক এতিয়া মানে আজি। আজিকালি মানে গাড়ী আৰু মানে আপোনাৰ বাইকৰ মাজত ইমান এটা মানে বেছি ডিফাৰেঞ্চ নাই মানে ছেকেণ্ড হেণ্ড যদি। গাড়ী লবলৈ যায় আপুনি খুব বেছি পঞ্চাশ হাজাৰ টকা মান খৰচ হয়। আৰু এতিয়া ধৰি লওক এতিয়া আপুনি তিনি চাৰি কিলোমিটাৰ ৰাস্তাটো যদি আপুনি বাইক লৈ যাব পাৰে আপুনি গাড়ীও যাব পাৰিব ইমানটা ডিফাৰেঞ্চ নাথাকেতো। বুজি পাইছে ত মানে কি আও আপুনি বাইক এখন যদি লয় আপুনি যদি টো এটা টাইমত আপোনাৰ গাড়ী এখন প্ৰয়োজন হ'বই। ত আপুনি বাইক বাইকখন দি যদি আপুনি তিনি চাৰি বছৰ চললে তাৰপিছত আপুনি ভাবিব যে। এ ইমান দাম দি বাইকখন লোৱাতকে মই গাড়ীখন লোৱাই ভাল আছিলে বুজি পাইছেনে।
হয় বাৰু সেটো হয়ে ঠিকেই কৈছা
হা সেইটো এটা ইম্পৰ্টেণ্ট মানে ময়ো ভাবি আছিলো ন মানে মই আপোনাৰ বাইক লোৱা কথা। কিন্তু মানে মই এতিয়া ভাবিলো যে মই অকনমান দূ টাইম ৰখি দিও মানে গাড়ী এখনে ল'ম বুলি ভাবিলো আৰু বুজিছা নাই। ত মানে এতিয়া ধৰি লওঁক আপোনাৰ গাড়ী এখনটো আপোন আজি নহলেও এটা টাইমতটো লাগিব ন এতিয়া আপোনাৰ ফেমিলি হ'লে বা পিছত আপোনাৰ এটা টাইমত লাগিবই বুজি পাইছে
মানে মই অঁ মই মই মানে সেই কথাটোকে বহুত দিনৰ পৰা ভাবি আছোঁ মানে কি হয় দিয়া চাব দেই মোক মানে গাড়ী কিয় লাগে মোক মানে গাড়ীটো মানে চেফটিৰ খাতিৰত লাগে ন। এতিয়া আৰু উ কেতিয়াবা মোৰোতো মোৰ মন যায় মানে ধৰক আহ মই যদি ক'বাত ফৰিব যাওঁ গোতেই ঘৰৰ মানুকেইটা লৈ যাওঁ।
অ অ সেইটো সেইটো সেইটো কথাটো। হয় এতিয়া মানে বাইকখনত কিহয় বাইক খন লৈ গ'লে আপুনি ধৰি লওক আপুনি যাব পাৰিব বা মানে মেক্সিমাম তিনিজন যাব পাৰিব আৰু সৰু ল'ৰা ছোৱালী সৈতে। আৰু বা দুজন যাব পাৰে কিন্তু গাড়ীখন। আপোনাৰ গোটেই ফেমিলি যাব পাৰিব ন গোটেই ফেমিলিটো আপোনাৰ
সেইটোয়ে সেইটোৱে মেইনলি মই সেইটো ওপৰত ডিপেণ্ড কৰিছো আৰু দু নম্বৰ তে মই মানে গাড়ী অ এনেকুৱাও ত হব পাৰে মই গাড়ীখনে বাইকখনে দুই খনে দুই এটা লৈ ল'ব পাৰো কিন্তু মই মানে ইমানো এফৰ্ড কৰিব নোৱাৰো মই জাষ্ট গাডীখন লব পাৰিম নহ'লে বাইকখনহে ল'ব পাৰিম ত কাৰণে মানে মোৰ চিন্তা মানে অলপ বেছি হৈ গৈছে কাৰণ অ মোক মানে এতিয়া এনেকুৱা লাগে যোনদিনাখন মানে বৰষুণ দিছে মই যাতে ৰেইনকোট পিন্ধি যাবলগীয়া নহয় মই গাড়ীখনতে আৰামত যাব পাৰি ন ধুনীয়া লাগে আৰু এইটো যি টো গৰম পৰিছে গৰমত তেনেকে ভিতৰত আহ সকলোৱে যোৱাটো ইমান সম্ভৱ নহয় ন সেইটো কাৰণে মই গাড়ীখন বিচাৰো যাতে তাত ধুনীয়াকে এ চি চে চি লগাই মেলি যাওঁ পাৰিম আৰু ধুনীয়াকে গান চান শুনি ভাল ভালকে মানে জাষ্ট এঞ্জয়মেন্ট এটা কব পাৰিম কম উ বাজেটো কম যদিও যোনটো নিজৰ সুকীয়া এঞ্জয়মেন্ট সেইটো বিচাৰি পাওঁ আৰু যাতে যোনটো মানে
আপোনাৰ, আপোনাৰ আঢ়ৈ লাখ তিনি লাখ টকাত আজিকালি বহুত ভাল কণ্ডিচনৰ গাড়ী পাই যায় জানে নাই আপুনি উম এতিয়া আপোনাৰ এতিয়া ধৰি লওক এতিয়া আপুনি আহঢ়ৈ লাখ তিনি লাখ টকাত ধুনীয়া আপোনাৰ গেৰেন আইটেনে হওক আপোনাৰ টাটা টাটা আপোনাৰ তিয়াগো চিয়াগো বহুত ভাল গাড়ী পাব
এ তিযাগোখন বহুত ভাল গাড়ী দেই পা হেৰিখন
আপোনাৰ টাটা গাড়ী ত কবই নালাগে আৰু ন এতিয়া আপোনাৰ আ যদি আপ আপুনিয়ে অকণ বাজেট বঢ়াই যদি তিনি লাখ মান কৰি দিয়ে আপুনি এতিয়া টাটা আপোনাৰ পাচ পাই যাব মানে ভাল- ভাল গাড়ী পাই যাব। বাৰু এতিয়া টাটা গাড়ীটো আপোনাক ক'বই নালাগে ছেফটি ক্ষেত্ৰতে হওক বা বাকী আপোনাৰ বিভিন্ন ক্ষেত্ৰত বহুত ভাল আৰু এ টাটা গাড়ীবিলাকতো আপোনাৰ ছেফটিটো আপোনাৰ চাৰে ফৰ ষ্টাৰ পাই আৰম্ভ হয় ন?
উম- উম ফ'ৰ ষ্টাৰৰ পৰা আৰম্ভ হয় সেইখন তেৰখন ফ'ৰ ষ্টাৰে হয়।
হয় তেতিয়া গাড়ী আপোনাৰ তেতিয়া এ চি লগাই যাব পাৰিব গাড়ীত গ'লে। এ চি লগাই যাব বৰষুণো নপৰিব সে টেনচন নাথাকে আৰু। গান চান বজাই ধুনীয়াকে যাব পাৰিব আৰু ন' আৰু লং জাৰ্ণি কৰিবলৈতো আপোনাৰ বাইকত কিন্তু আপোনাৰ গাড়ীয়ে বেছি ভাল হ'ব ন' এতিয়া বাইকত যদি যায় আপুনি গাড়ী আপ বাইক যদি আপুনি হাণ্ড্ৰেড কিলোমিটাৰ মান যদি চলাই দিয়ে আপোনাৰ ককাল হৈ যাব। কিন্তু গাড়ী- গাড়ীখন চলালেতো আপোনাৰ সেইটো এটলিষ্ট নহ'ব।
সেইটাই মানে তেনেকুৱা বুলি নহয় আৰু চবৰে মানে এতিয়া কিবা এটা নহয় কিবা এটা প্ৰব্লেম থাকিব ন' এতিয়া আপুনি গাড়ী লৈ গলে কি আপোনাৰ যদি হাই ট্ৰেফিক এৰিয়া হয় তাত ফচি যাব ন' কিন্তু গাই বাইক নপছে কিন্তু মানে মই সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰা নাই মানে। মই মানে ডিপেণ্ড কৰি আছোঁ য'ত মানে মই অ, একেলগতে মানে যাব পাৰিম গোটেই ঘৰৰ মানুহ এতিয়া গোটেই খিনি একেলগতে সেইবোৰ কৰিম আৰু যোনবিলাক আমাৰ মানে বেচিক খিনি চাই আছো মানে যোনবিলাক চিম্পুল কাম মানে এতিয়া। চেম্পুল কাম যেনেকে ৰ'দ দিছে ৰ'দৰ পৰা বাচিব পাৰিছোঁ, বৰষুণ দিছে বছো বৰষুণৰ ওপৰত বাচি পেলাই মানে আহ আৰু মানে কি হয় মানে আমি চেফটিটো য'ত মানে বিচাৰো মানে চেফটিটো পাইছোঁ নাই প্ৰতিটো ক্ষেত্ৰতে বৰষুণৰ পৰা চেফ তে আকৌ কেতিয়াবা বাইচেঞ্চ গাড়ীখনৰো প্ৰব্লেম হ'ব পাৰে বা বাইক খনৰ প্ৰব্লেম হ'ব পাৰে ত' সেই- সেইবিলাকৰ পৰা চেফটি এ সেইবিলাকহে বিচাৰিছোঁ আৰু তেনেকুৱা মানে অ, ফেণ্টাচি চখ তেনেকুৱা টাইপৰ বিচৰা নাই মই আপোনাৰ অ, মই মানে চাই আছোঁ ইনষ্টাগ্ৰামত চাওঁ আকৌ আপোনাৰ হেৰিয়াতো চাওঁ ইউটিউবতো আপোনাক এইবিলাক যে ছেকেণ্ডহেণ্ড ডিলাৰ বিলাক যে থাকে ভিডিঅ' বিলাক চাই থাকো ক'ত মানে কম দামত দিব কম দামত বিচাৰি ফুৰোঁ মানে।
অ, পাই যাব আপুনি ইচ চাই লওঁক আপুনি ভালকে আপুনি ষ্টাডি কৰি পেলাই অলপ ভিডিঅ' চিডিঅ' ভালকে চাওঁক। এতিয়াটো ছেকেণ্ড হেণ্ড ডিলাৰ বহুতখিনি আছে ন' অসমত। ত' দে ডিলাৰ উম, ডিলাৰ হওক বা বেছ ছিকে যদি আপুনি গাড়ী যদি বেছি মানে ল'ব বিচাৰে মানুহৰ পা ল'ব পাৰে। ডাইৰেক্ট চেলিং কৰিব পাৰি ন'মাজত মানে মানুহ নোসোমোৱাকে।
মানুহৰ পৰা এতিয়া আমি তিনিলাখ টকা
এতিয়া আপুনি আঢ়ৈলাখ মান টকাত ভাল গাড়ী পাই যাব।
সেইটোয়ে কৈছো এতিয়া আঢ়ৈ লাখ টকা আপুনি হাততে দি দিব কেনেকে পাৰিব ত' অলপ অ, হেৰি লাগিব
তত দিব নালাগে আপুনি ফাইনেন্স কৰিব পাৰিব নহয় গাড়ীখন। ধৰি লওক আপুনি ফিফটিত পাৰি -পাৰি মানুহৰ পৰাও পাৰি আপোনাৰ ডিলাৰৰ পৰাও পাৰি। সেইটো কথা আপুনি কি গম নাপায় নেকি?
অ'হ, মই এতিয়াহে গম পাইছোঁ কেনেকে পাৰে
অ, সেইটো গাড়ীৰটো লওঁক ডিলাৰ পৰাই হওক বা আপুনি মানুহৰ পৰাই হওঁক। এতিয়া আপুনি এইটো ফাইনেন্স কৰি লওঁক। হয় এতিয়া ধৰি লওঁক এতিয়া আপুনি কোনোবা মানুহ এজনৰ পৰা ধৰি লওঁক গাড়ীখন চালে মানুহজনৰ পৰা ল'ম বুলি ভাবিছে। ত' আপোনাৰ ধৰি লওক, আপুনি বেংকৰ যেনেকে ফাইনেন্সাৰ বিলাক থাকে ন, ধৰি লওক এতিয়া যেনেকে এইবিলাক হিৰ' ফাইনেন্সাৰ বা কিবা ফাইনেন্স বিলাক বহুত আছে ন, আপোনি এনেকে যোগাযোগ কৰিব পাৰে, যোগাযোগ কৰি নিয়াৰ হ'ব লাগিব, নিয়াৰ আপোনাৰ ধৰি লওক- এতিয়া গাড়ীখন আপুনি তেজপুৰত চাইছে বা লখিমপুৰত চাইছে, ত' তাৰে লোকেল এজন ফাইনেন্সাৰ বিচাৰি ল'লে ফাইনেঞ্চ বিচাৰি আপুনি তেখেতক ক'ব লাগিব, যে এনে এনেকে গাড়ী এখন আছে, সেইখন মোক ৰিফাইনেঞ্চ কৰাই দিব লাগে। অ ফাইনেঞ্চ চাই ধুনিয়াকে আপোনাৰ কাগজ পাতি চাই যদি আপোনাৰ চব অ'কে থাকে, তেতিয়া সেইখন গাড়ী আপোনাৰ আহ' হেৰি কৰাই দিব ফাইনেন্স কৰাই দিব।
নিশ্চয় আহিব ন, চিভিলটো বহুত ভাল হ'ব লাগিব চাগে।
হয় চিভিলটো আপোনাৰ ভাল হ'বই লাগিব, ছেভেন ফিফটিৰ ওপৰত থাকিব লাগিব আৰু। উম' তেনেকুৱা, চছেভেন হানড্ৰেড, চছেভেন ফিফটি থাকিলে হ'ল আৰু। গাড়ী আপোনাৰ মানে ল'লেই হ'ল আৰু আপুনি, ডিলাৰৰ পৰাই ল'ব লাগিব বুলি কথা নাই। গাড়ীহে কিন্তু বাইক নহয় আকৌ দেই, গাড়ী আপুনি মানুহ পা ল'লেও ফাইনেন্স কৰি ল'ব পাৰে। এই ৰিচেণ্ট আমাৰ লগৰ এনে লৈছে তেনেকে, মানুহ এজনৰ পৰা লৈছে তেনেকে ফাইনেন্স কৰিয়ে লৈছে।
অ কি গাড়ী লৈছে?
অঁ তেখেতে কি আছে টাটা অ চৰি হন্দাই চেণ্ট্ৰ নে কিবা আছিলে।
অ অ অ মানুহৰ পৰা ফাইনেন্ঞ্চ কৰি লৈছে ন?
হয় হয় মইও গৈছিলোঁ লগতে।
অ' মইও তেনেকে ল'ব পাৰিলে বহুত মজা ভাল আছিলে, ময়ো এখন ভাবি আছো তেনেকে যদি হয়টো মোৰ প্ৰব্লেমটো বহুত কমে যাব, মানে চাবলৈ গ'লে। যদি মই ভাবি আছো যদি এইফালে নিমিলেগে তেনেহ'লে বাইকৰ ক্ষেত্ৰতনো কি ভাল বাইক কি লওঁ তাকে ভাবি আছো। মানে য'ত মানে কম দামত মানে, ধৰি লওক
বাইকৰ আপোনাৰ যদি ওৱান এইট্টি মান যদি বাজেট আছে, ত' আপুনি বাইকটো চাগে নতুন ল'ব ন?
বাইকটো নতুনে লোৱাৰ কথা ভাবি আছো।
বাইক যদি আপুনি নতুন লব বিচাৰে তেনেহলে তেনেহ'লে আপুনি হানটাৰ ল'ব পাৰে। সানটাৰটো দাম বেছি হৈ যায় ন অকমান।
দামটো বেছি হয় কিন্ত মানে তাইখন বেষ্ট মডেল সেইখন ল'ব গ'লে বা মিড ভেৰিয়েন খন লব গলে দামটো বেছি হৈ যায় মানে হেৰি হৈ যায়। বেজখন লব গ'লে বেজখনত মানে একো কোৱালিটিয়ে নাথাকে দেখি বেয়া লাগে।
হয় হয়।
এনেই আপুনি ল'বলৈ যদি যায় তেনেহ'লে টপ মডেল খন ল'ব লাগিব টপ মডেল খন নহয় মিড ভেৰিয়েন খন লব লাগিব সেইখনত আপোন দুই লাখ চুই দিব।
হয় হয়।
পাৰ হৈ যাব ই এম আই চে মাই ভৰোতে। মই ভাবি আছিলোঁ এখন এপাচি ৱানছিক্সটি ফৰ ভি সেখন কেনেকুৱা হ'ব। হেল্ল'!
হেল্ল' শুনা পাইছে?
অ পাইছো পাইছো এই খন যে এপাছি ওৱান ছিক্সটি এইখন আপোনাৰ দুৱেল চেনেল এ বি এছ থাকে দুইটাতে মানে মানে ওৱান ফিফটি মানত আহ ওৱান ফিফটি নাইন মানত আহি যাব টপ মডেল। উম চাই বিছাৰি আছো তাকে এতিয়া কি কৰো বা। যদি ল'ব পাৰো তেনেহ'লে সেইখনে ল'ম যদি অ মানে ভাবি চাও আৰু যদি এই হেৰিটো না পাওঁ তেনেহলে আপোনাৰ ডাইৰেক্ট হেৰিয়াৰ পৰাই মানে ছেকেণ্ড হেণ্ড গাড়ীকে মানে কণ্টেক্ট কৰিম আৰু।
হয় হয় ঠিকে আছে আপুনি ভাবি মেলি চাওঁক ভাবি মেলি চাই পেলাই কি কৰে জনাব হা আপুনি। গাই বাইক লৈ নে গাড়ী লৈ ভাল লাগিব আৰু শুনি।
বাৰু কন্টেক্ট কৰিম বাৰু লোৱা দিনাখন বা আগতেও সুধিম বা আপোনাক। এবাৰ সুধি চাম মানে কথাবোৰ ডিচকাচন কৰিবলগীয়া হৈছে মানে মই ইমান নাজানো মানে এইবিলাকৰ বিষয়ে। বুজি পাইছা ঠিক আছে বাৰু তেনেহলে আপোনাৰ হেৰি
অ অ ঠিক আছে।
মই আপোনাক আবেলি মান নহলে অকমান দেৰিকে সন্ধিয়া সময়ত হেৰি কৰিম এইফালে ওলাই যাম ওলাই যাও তেনে আপোনাক কল কৰিম তেতিয়া। আপুনি ৰিচিভ কৰিব। ঠিক ঠিক আছে ৰাখিছো তেনেহ'লে দেই।
হয় হয়।